হেল্ল'
হয় শুনিছনেে
হেল্ল' অ হয় হয় শুনিছো কি কৰি আছে
অ হয় কওকচোন
আহ বাকী চাহ তাহ খালেনেে বাৰু
চাহ তাহ অ এইয়া খাই উঠিছো আপুনি খালে নহয়
বা মই এই খামহেমায় বনাই আছে
অ সেকি
তাকে বাকী খা খবৰ কেনে
খা খবৰ ভালে বাৰু আপোনাৰ
হয় হয় মোৰো ভালেই ভালেই অ হেৰি আপোনাক মই কথা এটা সুধিবলৈ ফোন কৰিলো মানে এই দুদিন িনমান আত আপোনালৰ ঘৰৰওচৰত কিব এক্সিডেণ্ট এটা হৈছিল নেকি বাৰু
অ অ আহ হয় হয় হৈছিলে
আহ কেনেকে কি হ'ল অলপ কওকচোন
অ মানে আপোনাৰ হেৰি এই সৰু ল'ৰা এজন মানে ধৰক আপোনাৰ বিশ একৈশ বছৰ মানৰ হ'ব ল'ৰাজন ত মানে আপোনাৰ বাইক এখন চলাই আহিছিলে আহি পেলাই মানে এনেকে টাৰ্ণিং টাৰ্ণিং এটাতে গাড়ী এখনত মানে অকমান খুন্দিয়ে দিলেহি
অ
তাকে বিশেষ একো নহলে বাৰু সেই তেওঁলোকৰ ঘৰৰ মানুহক খবৰ দিয়া হল মানুহ বিলাকে মানে হস্পিিতেললৈ লৈ গলেি সময়মতে
হয় আচ্ছা বাকী তেওঁতৰ একো বেছি একো নহলে চাগে ন তেওঁৰ
অ বেছি একো নহলে বাৰু তাকে মই পাছত গম পোৱা মতে বোলে ম ল'ৰাজ মানে অলপ মাদক দ্ৰব্য সেৱন কৰি আহিছিলে
অ আচ্ছা এইটো কিন্তু বহু অ হয় হয় কওক
তাকে ইমান সৰু সৰু ল'ৰা দেখিছানে
হয় এইটো কিন্তু বহুত বেয়া কথা হৈছে কিন্তু দেই ময়ো দেখি আছো আজিকালি মানে যিসকল আমাৰ নৱপ্ৰজন্ম এ তেওঁলোকে কিন্তু এই বস্তুটোত কিন্তু বহুত বেছিকৈ মানে সোমাই পৰা নিচিনা হৈছে আহ মানে চাবলৈ গলে এই মই দেখি থকা মানে আজিকালি কি হয় যিসমূহ ল ল'ৰা ছোৱালী মানে কলেজলে নতুনকৈ যায় তেওঁলোকে মানে সেই মাধৱ দেৱ সেৱনটো মানে এটা ফেশ্বন বুলি ভাবে বা সেই বুলি মানে ফেশ্বন বুলি ভাবি মানে তেওঁলোকে সেইটো গ্ৰহণ কৰে কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় যে তাৰ মানে পৰিণতি কি হ'ব পাৰে তাৰপিছত আহ তেওঁলোকে কি কৰে মাদৱ দ্ৰব্য এইটো কি বুলি কয় পান কৰে তাৰপিছত বাইক চলাই একদম স্পীডত যায় তাৰ পিছত বহুত ঘটনা তেনেদৰে শুনিব পাইছে চাগে আপুনি ময়ো বহুত ধৰণৰ তেনে ঘটনা শুনিছো আচলতে এইটো বহুত মানে বেয়া কথা হৈছে সেই মাদক দ্ৰব্য সেৱনটো মানে এইটো ত্যাগে কৰিব লাগে কব এটা এক কথাত ক'বলৈ গ'লে হয় নহয় বাৰু উম মানে আচলতে কি হয় সেই যি যুৱ মানে নৱপ্ৰজন্মটো তেওঁলোকে মানে এইটো ফেশ্বন হিচাপে লৈ পেলাই তেওঁলোকে মাদক দ্ৰব্য সেৱন কিন্তু তেওঁলোকে নাজানে যে তাৰ পৰিণতি কি হ'ব পাৰে তাৰ ফলত আপোনাৰ অ, এই কেঞ্চাৰ যি ৰোগটো সেইটো একদম মাদক দ্ৰব্য সেৱনৰ মানে সেইটো মেইন কাৰণ। মানে মাদক দ্ৰব্য সেৱন কৰাৰ পিছত সেই কেঞ্চাৰ ৰোগটো মানে হয়য়েই কিছুমান মান ম ভাবে কি এ অকমান খাই দিও এ একো নহয় বহুত দিনৰ ম এদিন খাইছো একো নহয় কিন্তু সেইটো কথা নহয় আচলতে সেই ম মাদক দ্ৰব্য যেতিয়া এ এবাৰ মানে শৰীৰৰ ভিতৰলৈ যায় তাৰ ফলত মানে বহু ধৰণ ৰ বেমাৰ আজাৰে দেখা দিব পাৰে। সেই কথাবোৰ মানুহে ভাবি চিন্তিহে মানে কাম কৰিব লাগে আৰু সেই মাদকদৈৱক প্ৰয়োগৰ ফলত কিন্তু আমাৰ যি সমাজখন কিন্তু বহুত দূষিত হৈ গৈছে কাৰণ মাধক দৱ্য সেৱন কৰি যেতিয়া এজন মানুহে যেতিয়া বাইক বা গাড়ী এ মানে চলাই যায়। তেতিয়া তেওঁলোকে এ - এ সেইটো মানে চিন্তাই কৰিব নোৱাৰে যে আন কিছু লোকো ৰাস্তাইদি খোজকাঢ়ি কৰি থাকে সেই তেনেধৰণৰ খোজকাঢ়ি জৈ গৈ গৈ থকা মানুহসমূহকো গৈ তেওঁলোকে খুন্দিয়াই দিয়া মানে মই দেখিছো - দেখিছো মোৰ সন্মুখত মানে এবাৰ হৈ গৈছে সেই কানদটো তাকে। সেই যিসমূহ মানে মানুহে মাদক দ্ৰব্য মানে পান কৰে তেওঁলোকে মানে সেইয়াই সেই সে কথাটো মানে মন দিব লাগে যে সেইটো কিমান বেয়া বস্তু আৰু সেইটোৰ পৰা একে একেবাৰে আঁতৰি গুচি আহিব লাগে কাৰণ তা তাৰ কোনো সেই বস্তু তো কোনো ভাল মানে গুণ মই আজিলৈকে দেখা নাই বা শুনাও নাই আৰু বেলেগে কোৱা মতেও কোনো ভাল গুণ নাই আৰু তাৰ ফলতো আজিকালি কলেজলৈ যোৱা ল'ৰা ছোৱালী সমূহে ঘৰৰ পৰা টকা পইচা লৈ যায় যে এ এনেকে কিতাপ কিনিম, বহী কিনিম, কলম কিনিম সেই বুলি লৈ যায় নি সেই টকা সমূহে তেওঁলোকে কি কৰে সেই মাদক দ্ৰব্য কিনে, কিনি খাই তাৰ ফলত কিমান কি হৈ যায় নিজৰ শৰীৰৰ শৰীৰটোৰ উপৰিও সমাজখন মানে একেবাৰে দূষিত হৈ গুচি যায়। অ' উম তাকে কথাটো শুনি বহুত বেয়া লাগে লাগিল দেই আপোনালোকৰ ঘৰৰ ওচৰত এইটো মোকো লগৰ এজনে ক'লে যে এনেকে তেনেকে তোমাৰ লগৰজনৰ ঘৰৰ ওচৰত এক্সিডেণ্ট হ'ল সুধাচোন ফোন এটা কৰি মই সেইবুলি তোমাক ফোন কৰিলোঁ তাকে তুমি অলপ কোৱাচোন সেই অ' তুমি অলপ মাদক দৱ্যৰ মানে ওপৰত কিছুমান কথা কোৱাচোন বাৰু ময়ো মানে নজনা কথা তোমাৰ পৰা জানিব পাৰিম। তেতিয়া কোৱা?
উ চাই ল'ৰাজনক যদি এক্সিডেন্ট হ'ল মানে তেওঁলোকৰ ঘৰত মানুহে কিমান দুখ কৰিছে ল'ৰাজনক লৈ, এতিয়া গম পোৱামতে ল'ৰাজন বোলে তেওঁ তেওঁলোকৰ পৰিয়ালৰ মানে একমাত্র ল'ৰা।
তাকেহে।
এতিয়া ল'ৰাজনৰ যদি কেনেবাকে কিবা এটা হল হেঁতেনে তেতিয়াহ'লে কি হ'ল হেতেন বাৰু?
হয়-হয়।
উম, তাকে আচলতে এইবোৰৰ আতৰতে থাকিব লাগে মানুহ।
হয় হয় আঁতৰত থাকিব লাগে হয়
আৰু মই এ ধৰক মোৰ ফালৰ পৰা যদি মই ব্যয়ক্তিগত কে যদি ক'বলৈ যাওঁ মোৰ মতে কিন্তু ইয়াৰ কাৰণ আমাৰ সমাজখনো আৰু বৰ্তমান যি চলি আছে চচিয়েল মিডিয়া সেইবোৰো কিন্তু ইয়াৰ মানে কাৰণ যি মানে আসক্ত হৈছে মানুহবোৰ
হয়
আহ মানে ধৰক এতিয়া উদাহৰণ হিচাপে কবলৈ গ'লে কেনেকৈ মানে ইয়াৰ পৰা আসক্ত হৈছে মানুহ এই বিঁলাক এতিয়া চাব দেই উম ধৰক আমাৰ সমাজ বিলাকত মানে ধৰ ধৰক এতিয়া প্ৰায় দেখা যায় যে উ ধৰক এজন ক্ষীণ মীন ধৰক অমান দুৰ্বল টাইপৰ যজনি মানুহ অ' মানুহ দেখে। বেলেগ মানুহ বিলাকে সেই ল'ৰাজনক লৈ পেলাই ধৰ অলপ ঠাট্টা বা হাঁহে যে তই ইমান ক্ষীণ তই ভাত নাখাও নেকি? তেনেকে বুলি মানুহ মানুহজনে ঠাট্টা কৰিবলৈ লয়।
হয়।
যেতিয়া আচলতে উম, হৈ সত্য হৈ জনা আজি, এতিয়া। এতিয়া তাৰ উপায়। উম,।
হয়, হয়।
আজিকালি আপোনাক। চিয়েল মিডিয়া ম মোবাইল ফোনত যেতিয়া তেনচ ধক চাৰ্চ কৰি চাব যে কেনে সোমব পাৰি। স এতিয়া ত আজি প্ৰায় এই কথাটো ভাবতে ত পত্নী কিধৰণে যাৰ কেনেকুৱা শকত হ'ল। পাৰে, কিন্তু পাৰে কিছুমান এনেকুৱা ভিডিঅ'ত। ধৰক, মই নিজেও পাইছো, মানে কিছুমান এনেকুৱা ভিডিঅ' তাত দেখাই যে। মানে, এলকহল মা-মাদক দ্ৰব্য মানে সেৱন কৰাৰ ফলত মানুহ শকত হয়। বা মানুহৰ এইকেইটা, এইকেইটা বেমাৰ -বেমাৰৰ পৰা ভা মানে বাচি থাকে। এই টো আমাৰ বহুত। এটা ভিডিঅ' দেখিবলৈ পাইছো বৰ্তমানলৈকে।
হয়।
প্ৰথম ও যেতিয়া, সেই বস্তুবোৰ ল'ৰাজনে দেখিব প্ৰথমতেটো। ল'ৰাজনে এইবোৰৰ পৰা আঁতৰত থাকিব। কিন্তু, যেতিয়া লাহে, লাহে মানুহৰ কথাবোৰ শুনি। শুনি, তেওঁ আৰু অতিপ্ত হৈ যাব। এতিয়াপ তেওঁহে হেই, এদিন নহয়, এদিন হেই দব। লগৰ, ধৰক সেৱন কৰিবলৈ ল'বই।
হয়।
আৰু উ তাৰ, ফলত একো ভাল ধৰক। তেওঁ একো ভাল নহয়। ভালৰ কাৰণে আপুনি টো ধৰক আপোনাৰ তেওঁৰ বহুত খিনি বেমাৰ দেখা দিব পাৰ যেতিয়া। তেওঁ এবাৰ বিপথে পৰিছে। এই লৰাজনে গৈ পেলাই আন দহজনক বিপ। পৰিচালিত কৰিব আৰু সেই দহজনে গৈ পেলাই ভৱিষ্যতে লৈ গৈ পেলাই আৰু এশজনক। বিপথে পৰিচালিত কৰিব।
হয়, হয় এইটো সঁচা কথা হয়।
অ'সেইবিলাকে ধৰ আমাৰ সমাজখনৰ ওপৰতো আচলতে ভুল আছে ক'বলৈ গ'লে।
হয়।
আও, আৰু এতিয়া চৰকাৰক যদি। এই দাবী জনোৱা হয় যে, মাদক দ্ৰব্য আমাৰ বেইন কৰিব লাগিব।
উম, হেৰে অ' ইয়াৰ পৰা বহুত। যি খিনি মানে দেশখন চলাবলৈ বা তেওঁলোকে বহুত খিনি তপ। টেক্স ইয়াৰ পৰা ইনকাম কৰি আছে। সেইকাৰণে এইটো বন্ধও কৰিব নোৱাৰে।
কিন্তু চৰকাৰে মোৰ মতে, কিছুমান ব্যৱস্থা লব পাৰে।
হয়।
তাকে, আপুনি কি ভাবে বাৰু ইয়াৰ মুখ্য কাৰণ কি বুলি ভাবে? বৰ্তমান যি নৱপ্ৰজন্মই ইয়াৰ প্ৰতি আসক্ত হৈছে, আপুনি কি বুলি ভাবে?
এইটো এতিয়া কি বুলি ভাবে মানে এতিয়া কম কি এইটো আচলতে নিজেই বুজাৰ কথা যে তাৰপ এটা বস্তু মানুহে যেতিয়া গ্ৰহণ কৰে সেই বস্তুটোৰ পৰা কি লাভ হব কি লোকচান হব সেইটো চিন্তা কৰা বিবেচনা মানে সেইটো বিবেচনা কৰাটো সেইটো নিজৰ কথা নিজৰ দায়িত্ব আচলতে নিজৰ শৰীৰ আৰু সমাজখন এটা শৃংখলাবদ্ধভাৱে ৰাখিবলৈ হলে নিজক সৎ পথত আৰু মানে ভাল পথত এ নিব লাগিব আচলতে আপুনি যেনেকে ধৰে কলে যে সমাজখনেও আমাক সেই মানে কিছু ক্ষেত্ৰত হেৰি কৰিছে তাকে আমি সমাজখনে মানে যিসকলে সেই তেনেধৰণে এ এইটো মাদক দ্ৰব্য সেৱন কৰে তেওঁলোক আমি অলপ বুজাব লাগে যে তাৰ পৰা কি ক্ষতি হৈছে আৰু আমি কিছুমান ক্ষেত্ৰত দেখিবলৈ পাওঁ কি কিছুমান কৰ্ম কেত্ৰত কি হয় কিছুমানে নিজৰ চাকৰিও হেৰুওৱা দেখিবলৈ পাইছো কাৰণ তেওঁলোকে মানক দ্ৰব্য সেৱন কৰি কৰি যায় আৰু তেতিয়া তাত গৈ কিবা কাজিয়া লাগে বা কিবা হয় আচলতে যিটো হিংসাত্মক মানে ভাততটো মানে সেই মাদক দ্ৰব্য সেৱন কৰিলে বাঢ়ি যায় মানে কাৰো কথাও মানে শুনিবলৈ মন নাযায় কাৰণ নিজেই মানে নিজে যিটো কওঁ সেইটো যেন সঁচাাকথা লাগে কিন্তু আচলতে সেইটো নহয় আচলতে সেইবাবে এই মাদক দ্ৰৱ্যৰ পৰা মানুহবোৰ আঁতৰি থকাটো অতিকৈ প্ৰয়োজনীয় আৰু চৰকাৰেও তেনেধৰণে কিছুমান এ আইন উলিয়াইছে বাৰু যেনে ধৰে এই মাদক দ্ৰব্য সেৱন কৰি বাইক চলালে তেওঁলোকক মানে ধৰা হয় অ সেই তেনে ধৰণৰ কিছুমান আইন উলিয়াইছে হলেও মানে এতিয়া আপুনি এটা কথা ক'লে কি সেইটো কথা আপোনাৰ পৰা মই জানিব পাৰিলো বাৰু যে এই মাদক দ্ৰব্যৰ পৰা চৰকাৰখনে টেক্স পাই থাকে সেইটো জানিব পাৰো মোৰ ভাল লাগিছে বাৰু আপোনাৰ পৰা আজি উম তাকে সেয়াই আৰু আমি মানুহবোৰে নিজেই নিজৰ বিবেচনা আছে যেতিয়া আমি নিজে কথাবোৰ চিন্তা কৰি চাব লাগে কি বস্তু ভাল কি বস্তু বেয়া সেয়াই সেয়াই আৰু কব বিচাৰিম উম তাকে আপোনাৰ লগত কথা পাতি ভাল লাগিল বাৰু আজি এনেধৰণৰ আৰু কিছুমান কথা পাতিবলৈ পুনৰ চেষ্টা কৰিম বাকী আজিলৈ হ'ব দিয়ক
হয় হয় হ'ব দিয়ক
বাৰ